হেল্ল'। উম। অ বাইদেউ আপোনালোকে যে নামত যোৱা কথা আছিল। মানে সেইকাৰণে মই কোনো নেখেলো।
হয় অ ভ্ৰমণ মানে এই। হেল্ল'।
অ শুনি আছো অ শুনি আছো। শুনি আছো।
বুজি পো ৱা নাই বুজি পোৱা নাই। কওকচোন? কি কলে অকমান আগতে?
লগ পাইছিলোঁ, লগ পাওঁতে যে কলে লৈছিলো। আপোনালোকে যে ভ্ৰমণ যাম বুলি কৈছিল মানে ভ্ৰমণৰ কাৰণে মই- আপোনালোকে কত যায় কেনেকে যায়- কেতিয়া যাব মানে সেই কাৰণে আপোনাক ফোন কৰিছিলো সুধিলোঁ কাৰণে।
উম ক'ত যায় মানে আপুনি ক'ত যাব বিচাৰিচিলে?
আপোনালোকে যে কৈছিল যে, ম- সেতে লগত সেনেকে মানে আপোনালোকে ভ্ৰমণ তীৰ্থ ভ্ৰনত তীৰ্থ ভ্ৰমন মানে- তীৰ্থ ভ্ৰমণত যাব। মানে সকলো লৰা ছোৱালী মহিলা সকলো ধৰণৰ মানে- তাৰে মানে তাৰে কাৰণে মোৰ কোন
হেল্ল' হেল্ল' অ ক আপোনালোকে-
উম, আৰু দহ দিন মান পিছত যাও নেকি?
হেল্ল' হেল্ল'
বুজি পোৱা নাই কথাবিলাক বাজি বাজি আহি আছে।
আপোনালোকে কেতিয়া মানে যাব?
অঁ
কেতিয়া যাব। অ অ হয়।
মই ভাবিছো যে, আই আমি দহ দিন মান পিছত যাও নেকি?
চাউল নিতিয়াও নেকি?
হয় নেকি মানে? বাৰু এ হ'ব আমি দহ দিন মান পিছতে যাম। আহ এনেই ক'ত যাম? মানে আপোনাৰ মতে এজন জাগা এখন চিলেক কৰ।
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল' হয়। হেল্ল'
পাই ন মানে মোই। আমি ভ্ৰমণত যোৱা কথা আছিল। এতিয়া মানে আপোনাৰলোকে সেই মানে যদি নাযাও নেকি? অঁ
চেছে। সেই পইচাটো বাৰু পইচা কিমান মান লাগিব? এনে যদি আমি যদি অ- অকমান মানে, দূৰত যদি যাওঁ
পইচা মানে, আপোনালোকৰ এটাৰ মানে, লাগিব আৰু হাতত।
নে পোন্ধৰ-বিশ?
উম!
এনেকুৱা হ'লেনো বহুতে খৰচ যাব।
অ'! সেনেকুৱাই মানে অ'! মানে, দূৰত যোৱা কথা আৰু বহুত দূৰ হ'ব। কাৰণ আমি, অসমৰ বাহিৰত যাব লাগিব, ভূটান যাব। প্ৰেম মন্দিৰ, সেইবিলাক, জগন্নাথ মন্দিৰ। সেইবিলাক মানে, বহুত মানে, তীৰ্থ ভৱন মানে। হ'লে মানে, সকলোবিলাক কৰে। মানে, সকলোবিলাকহঁতি ভ্ৰমণ কৰে মানে। মন্দিৰ দৰ্শন কৰে, কিবা কৰে। আৰু তাতে আপোনালোক, যোৱাৰ লগে-লগে, আপোনালোকক তাতে মানে, হোষ্টেল মানে, হে হ'ব মানে, ৰুম ভাড়া। তাতে মানে, আমি থাকিব মানে। ৰুম দিব নোৱাৰোঁ। আৰু আমাৰ ত্ৰিশ-চল্লিছজনমান মানুহ হ'ব, ত্ৰিশ-চল্লিশ জনমান মানুহ হ'লে, আপোনালোকক দহজন থকাহে দিব পাৰিব এ, ভাত খোৱাত যাব। খোৱা-লোৱাৰ চাউলত যাব, সেইকাৰণে বহুত খিনি খৰচ আছে। সেইকাৰণে আৰু পোন্ধৰ হাজাৰ মানে, মেক্সিমাম লাগিবই।
এনেকুৱা হ'লেতো খৰচো যাব আৰু। অ'! এনে ক'ত, এ বাছত নি মানে কি, বাছত যাব?
অ'! বাছতে যাম মানে। এখন বাছত চল্লিশটা চিট থাকে। বিয়াল্লিশটা চিট থাকে। মানে, চল্লিশটা চল্লিশটা ধৰিলে আমি, যদি মানুহ বেছি হ'লে, আমি দুখন বাছ ধৰিম। মানে, এখন বাছতে যাব। তাৰপিছত এই, খোৱা পইচা আছে, খোৱা-লোৱা থাকা ভাড়া। সেইবিলাক মানে, বহুত খৰচ হয়। সঙৰ লগত নকৰোঁ নহয়। আমি অসমত বাহিৰত যাম যে, সেইকাৰণে মানে, বহুতখিনিতে খৰচ পৰিব।
এনেই, এ, থকা-লোৱা এ, ক'ত হ'ব?
হা!
থাকা, লোৱা-খোৱা ক'ত হ'ব ইয়াত?
তাতে মানে, আমি য'ত যাম মানে, ধৰাহ'লে আমি তাতে, জগন্নাথ মন্দিৰো গলোঁ। তাতে আমি, হোটেল এখন চাম ভালকে। হোটেলখন চাইকেনে আমি, তাতে, ভাড়া ৰুম ল'ম। মানে, ভাড়া ৰুম মানে, এ, সেৰি মানে, ৰুম হিচাপত থাকে, চাই ল'লে। সেইবিলাকত মানে, আঁ ফ্লেট বিল্ডিং থাকে। কিছুমান মানে, আমি এনেকে, ভাড়া ল'ম। লৈ কেনে, তাতে মানে আমি, একলগে থকা আমি ব্যবস্থা কৰিম। সেনেকে আহিম আকৌ, আকৌ ধৰাহ'ল, গ'লো। প্ৰেম মন্দিৰ চাবলৈ গ'লো। সেনেকে মানে অহা যোৱা কৰি মানে নাই তাতে মানে আৰু আমাৰ পোন্ধৰ বিচ দিন আমি তাতে থাকিব লাগিব ডাইৰেক্ট গুচি আহিব নোৱাৰো।
হয়। পোন্ধৰৰ বিছ দিন থাকিব তাত তাতে থাকিব লাগিব আমি।
উম।
মানে আমি মানে মানে এখন জাগাত মানে ভাড়া ৰুম কৰি কিনে থাকিব নোৱাৰো।
এখন যে ভাড়া কলে থাকিম মানুহ এখন জ আৰু মানে ধৰ হ'ল আমি আজি এইটো ভ্ৰমণ কৰিলোঁ। এইখন জো চাবলৈ গ'লো ভাল এ আকৌ কাইলৈ এখন মেলক চাবলৈ গলো সেনেকে আকৌ ঘৰত মানে ৰুমত আহিলো আমাৰ যত ৰুম আছে। তেনেকে অহা যোৱা কৰি থাকিম।
উম যাও এই বাহিৰত গলেটো বহুত কষ্ট হব।
কষ্টটো হবয়ে বাইদেউ। কষ্ট নহলে আৰু ই ভ্ৰমণ ভ্ৰমণ কষ্টটো হবই।
হয়।
মানে আপোনালোকৰ কোন যাব বুলি ভাবিছা আপনি যাবনে আৰু আপোনাৰ পৰিয়ালৰ কোনোবা যাব।
নাই অকল মইে যাম এনে আপোনাৰ লগত তাৰ পৰা কোনোবা যাব।
অ আমাৰ ইয়াৰপৰা সকলো বহুত নাই কমেও ত্ৰিশ পইত্ৰিশজন মান মানুহ মানে ছোৱালী হওক মানে মিত হওক বা মহিলা হওক পুৰুষ হওক মানে গোটেইখিনি মিলি ত্ৰিশ জন মান হৈছে আৰু এ হেই আমাৰ মানে অ জ আ মানে যোৱা হব এৰাশী জুলাইৰ প ধ মানে যোৱা হলে আপে সেই বোৰ ন মানে মানে নহব যদি নাই। সেইহলে আপনি আমাৰ আমি মানে আপোনাৰ নাহি ধৰিম। বেছি মানুহ হ'লে আকৌ ছিট নাপাব নহয় কাৰণে আমি মানুহ কেঞ্চেল কৰিব লাগিব।
উম।
অ নিশ্চয়। উহে নাযাব আহে মানে সে নাযাও বুলি ক'ব আমি বেলেগ মানুহ নল'ম সেইকাৰণে মানে এ মানে এান আনি থব নাই এইব নাই মলপ আঠ পাঁচ হাজাৰ মানে তিনিশ দিব লাগিব।
আৰু এই এডভাঞ্চটো কেতিয়া দিম?
অ আস মানে নিলে হ'ব।
অ এনে তাৰিখটো কি ক'লে পাহৰিলো নহয়?
দহ পোন্ধৰ তাৰিখ মানে আমি
মানে মানে নহয় নহয় যা যাব কেতিয়া ইয়াৰ পৰা
পোন্ধৰ তাৰিখ মানে যাব
পোন্ধৰ তাৰিখে ফিক্স।
আহ,
অ বাৰু হ'ব আৰু মই যাম। আপুনি মোৰ ছিটটো ৰাখি থৈ দিব
হ'ব এনে পইচাটো ক'ত দিম
এনেই আপোনাৰ যি স্কেনাৰ আছে মোক দি দিব
অ আপোনি এড্ৰেছটো দিয়কচোন।
ৰামদিয়া
অ' হাজো ৰামদিয়া
হয়
হ'ব বাৰু
ইয়ালকে আহি যাব আপুনি। আপোনাক মই জনাই দিম।
উম
ঠিক আছে নহলে বাইদ' এতিয়া ফোন টো ৰাখিছোঁ আপুনি ফোন কৰিব মোক ফোন কৰিলে আপোনাক মই কৈ দিম যে আপুনি ইমান সময় আহিব মোক লগ কৰিব। কৰিলে আপুনি আহি যাব। অলপ কিবা এটা এডভাঞ্চ দিব তেতিয়া আপোনাৰ ছিটটো মই ৰাখি থৈ দিম।
বাৰু আ হেল্ল'
অ কওক
বাৰু হ'ব মই যাম। মোৰ ফিক্স হ'ল।
কি হ'ল
ফিক্স হ'ল
ঠিক আছে মেম
দিয়ক হ'ব দিয়ক। আ কেতিয়া ফোন কৰিব আৰু?
মই আপোনাক মানে ন তাৰিখ মানে এটা ফোন কৰিম এবাৰ ৰাখি থৈ দিম
হ'ব দিয়ক
ঠিক আছে নহ'লে বাইদেউ এতিয়া ৰাখো। আপোনাক মই ফোন এইটো নম্বৰত ফোন কৰিলে পাম নে
হয় পাব
ঠিক আছে এইটো নম্বৰত আপোনাক মই ফোন কৰিম ফোনটো কৰিলে আপুনি ফোন কল উঠাব উঠালে আপোনাক মই কম যে বাইদেউ মই আপোনাৰ তাত যায় আছো নহলে আপুনি ওলাই আহক, আপুনি কথাখিনি আলোচনা কৰি
উম হ'ব দিয়ক
দিয়ক নহলে বাইদেউ এতিয়া ৰাখিছোঁ
হ'ব ৰাখো
উম হয় ন।